হেল্ল
হেল্ল'
অ, কি কৰি আছা?
অ, মই আছো এনে এতিয়া ভাত খালো ভাত খাই কিনে এই গাহৰী কাটছিলো আজি। গাঁৱৰে অহ, পথাৰত যায় কিনে অ, এইটো খাই কি নে তোমাৰ অ, গাহৰি খাও এই গাহৰিৰ এই হাডডি কেইটা তোমাৰ মাথা চাথা, ভৰি চৰি, এই কুকুৰ কেইটাক দিবা যাই আছোঁ।
হয়, হয়, অ, অ, অ', অ, হয় নেকি?
এনে আৰু দিবাৰ যাই আছো আৰু।
অ', অ', অ',
অ',
অ, মানে এতিয়া তুমি মানে কি-কি মানে ঘৰত পোৱা।
মই তোমাৰ মাছ তাৰপিছত এই মুৰ্গী-মুৰ্গা।
অ, মুৰ্গীও মানে পোহা মানে অ, কেইটা মুৰ্গী আছে তোমাৰ?
কিমান আছিল?
কেইটা মূগী আছিল?
আৰু ছাগলী
ছাগলী আৰু
আৰু এনেকাই খেতি চেতি কৰো আৰু সৰু মৰু অ',
মানে কি-কি খেতি কৰিলোৱা তুমি?
খেতি মই তোমাৰ ৰঙালাও তোমাৰ নেমু। তাৰপিছত এই পানীলাও এ ভল কোমৰা অ, তাৰপিছত জি কা ভোল,
অহ, অহ,
গছ আছে তোমাৰ এই কলৰ গছ আছে জাহাজী কল লাম্বা লম্বা হয়।
অ, অ, অ,
আৰু তোমাৰ তামোল গছ আছে। অ, লাম্বা থাকে আৰু মোটাও থাকে না পেট ভৰি যায় একেবাৰতে।
একেবাৰতে পেট ভৰি যায়গে অ' লাম্বা লাগে মোটা থাকে।
আৰু তোমাৰ নাৰিকল আছে।
অহ, নাৰিকল আছে তোমাৰ মানে নাৰিকলটো মানে মাথাত পৰিলে মানে চিধা চিধি মানুহ মাৰি মাৰা যাব আৰু।
এইটোতো হয় এই নাৰিকলটো মানে মই এইটো জালি লগাই থৈছো জালিত পৰে।
অ', অ', বঢ়িয়া তেতিয়াতো তুমি বঢ়িয়া মাথা লগাইছা দেই।
অ, মানে কাৰো মথা আৰু এইটো আৰু তুমি কি কৰি আছা? এতিয়া তুমি কি কৰি আছা এতিয়া?
বৰ্তমান মই এতিয়া অফিচত আছিলোঁ।
অ, অফিচতে আছা?
অ', অ', ভাত চাত খালো।
অ, অহ, আৰু
এতিয়া বৰ্তমান ভাবি আছো অকমান এক্সাৰচাইজ কৰি শুই যাওঁ।
অ, এক্সাৰচাইজ কি-কি এক্সাৰচাইজ কৰিবা?
অ, তোমাৰ পোচাপ মাৰিম পোলাপ মাৰিম আৰু অকমান বাই বাইচেপ ট্ৰাইছেপ মাৰিলে হৈ গল আৰু।
অ'বাইচেপ ট্ৰাইছেপ, অ' মই এতিয়া মাৰিম চাগে। ভাত চাত খালো কুকুৰকেইটাক দিবা যায় আছো লাহে-লাহে।
অ, অ, কেইটা কুকুৰ আছে তোমাৰ?
আমাৰ নাই এই ৰাস্তাত যে ঘূৰি থাকে।
অ, বঢ়িয়া দে এইটোতো ভালেই তোমাৰ অ', অ', শুনা পাইছো- শুনা পাইছো।
মোক দেখা পান নাই সেইকাৰণে ভুকি আছে এতিয়া।
হয়- হয়- হয়
অ',
তোমাক দেখলা তোমাক দেখা পালে ভুকে নেকি? হয়-হয়।
অ, সেইকাৰণে।
অ, তেতিয়াতো তুমি মানে চিনি পাইছি আৰু।
অ, মুখতেই চিনি পায় মই ৰাতিপুৱা এনে ঘূৰি থাকলে তেতিয়াও আহি কিনে
অ, ৰাতিপুৱা মানে তুমি এনে জগিং কৰবা যোৱা নে ৰাতিপুৱা?
অ, যাওঁ জগিং কৰবা।
অ, তেতিয়া মানে ভালে তোমাৰ।
অ',
উম,
ৰিক্সাও চলাওঁ মই।
অ, ৰিক্সা আছে নেকি তোমাৰ?
অ, ৰিক্সাই তোমাৰ এই আগৰ ৰিক্সাই এই যে ভৰি দি পেডেল মাৰবা লাগে।
হয়- হয়- হয়।
হয় এইটোতে ভাড়া মাৰো কেতিয়াবা- কেতিয়াবা অলপ পইচা ইনকাম কৰো।
অ', অ', সে -সেতুটো ভালেই তোমাৰ অ।
অ, পোইচা পামাই অ, আৰু তোমাৰ এই লেগৰ মাচাল কেদাও অলপ হাৰ্ড হৈ যায়।
হয়- হয় -হয়।
অ', অ',
মানে এতিয়া তোমাৰ মানে এক্সৰচাইজ ক'লে মানে মুডটো ভাল লাগে তোমাৰ অ।
তোমাৰ কিবা গাড়ী- চাড়ী আছেনে ৰিক্সা- চিক্সা বাছ -চাচ?
অ, নাই -নাই তোমাৰ মানে, ট্ৰাক- শ্ৰাক নাই আৰু। এই তোমাৰ আহ বাছ আছিল বাছ -বাছ।
অ, বাছ আছে নেকি?
অ, তোমাৰ এ বাছ আছিল মহেন্দ্ৰা- মহেন্দ্ৰা থাৰ বাছ এটা আছিল।
দিয়ে চলাবা?
নাই- নাই মই নচলাও অ। আৰু তোমাৰ অ, আৰু এটা ভাবিছো তোমাৰ এই- এই মৰ্চেতিছ নেকি এটা ভাবিছোঁ তোমাৰ।
অ',
অ',
তোমাৰ এন্ততো ইনকাম আছে ল'বা পাৰিবা।
অ, মইতো ল'মেই মই ভাবিছোঁ এই তোমাৰ এই লেম্বৰ গিনি লওঁ নেকি। অ', অ', অফিচত কামেই কৰো মই এতিয়া ভাবিছো লেম্বাৰ গিনি লওঁ নেকি অকমান। এইটো ল'লে অকণমান ভাল লাগিব মানুহকেইটাক
যে তোমাৰ প্লেন নাই যে য'তে -ত'তে স্পৃদ ব্ৰেকাৰ কেইটা আছে ডাঙৰ -ডাঙৰ।
হয় - হয় -হয়
অ, এইকেইটাৰ কাৰণে চলাবা নৰি নাম্বাৰ গিনি ইয়াতে।
এ তোমাৰ এই ঘৰতে চলাম।
ঘৰতে অ, ঘৰতে ৰাস্তা বনাই কিনে মজা।
অহ',
ৰ'ড বনাই কিনে চলাবা পাৰা অ, তোমাৰ ডাঙৰ ফিল্ড আছে নেকি ঘৰত? অ, এইকাৰণে ত '
অ, তে তাতে তুমি মানে মই ক'বা গ'লে তাতে মানে বিহু ফাংচনো হয় আমাৰ জুবিন দা আহিছিল গাব কাৰণে।
অ, জুবিনদাৰ গানকেইটা শুনানে তুমি?
আৰে জুবিন দা বেষ্ট আমাৰ মানে দিলৰ আমাৰ জুবিনদাৰ দিল মানে কবা গ'লে
অ',
মনত থাকে জুবিন দাৰ সদায় সদায় গান শুনো জুবিন দাৰ এটা নে এটা গান শুনোৱে জুবিন দাৰ।
অ, চৰবচে ফেভৰেট গান কোনটো জুবিনদাৰ তোমাৰ কোৱা?
ফেভৰেট গান তোমাৰ এ মায়াবিনী। আৰু বলীউডৰ তোমাৰ এই জানেকিয়া চাহে মন।
অ, জানে কা জান
অ, এইটোও ভাল লাগে আৰু তোমাৰ আহ আৰু আছে পাখি-পাখি তোমাৰ প্ৰতিদিনে আৰু তোমাৰ বহুত গান আছে জুবিন দাৰ তোমাৰ। বিহু গান তুমি কবা গলি এনেই তুমি পিকনিক গৈছা অ, ইয়ালিতটো বঢ়িয়া লাগে অ, য়াআলি অ, ভাল লাগে তোমাৰ
অ, খ্ৰিচত আছিলে এইটো গানটো।
অ, বহুত হীট হৈছিল এইটো।
হয়- হয়।
আৰু তুমি অ, কেতিয়াবা তুমি পিকনিক চিকনিক কৰিছা লগৰ লগতে জুবিন দাৰ গান লগাইছ নে নাই।
অ, লগাইছো সদায় এই ঘৰত নৰ্মেল ঘৰত থাকিলে লগাও।
অ, বাৰে পুৰা মনতটো মানে পুৰা জপিয়াই উঠে মানে ডান্স কৰো নেকি এতিয়া তোমাৰ।
হয় -হয়।
অ, ইমান ভাল লাগিছিলে মানে মৰমৰ জুবিন দাঙাৰ মানে। কি হ'ল আৰু বেয়া লাগিল।
বুইচানে?
অ, জুবিন ক্ষেত্ৰ গ'লো তুমি গৈছা নে নাই।
অ, ময়ো গ'লো।
অ, কিমান - কিমান বাৰ গ'লা তুমি?
মই তোমাৰ চাৰি পাঁচবাৰ গ'লো।
অ, চাৰি পাঁচ বাৰ মান গ'লা নেকি?
অ', অ', ভালে লাগিছে তাতে যাই কিনা শান্তি লাগে মনটো। পিচ আছে মানে এটা পিচ টাইপ জেগা।
হয়- হয় -হয়।
অ',
মানে এইটো এতিয়া ক'ব গ'লি আমাৰ এইটো মন্দিৰ হ জুবিন গাৰ্গৰ।
হয়।
অ', মানে জুবিন গাৰ্গ আৰু কোনো পাহৰি নাযায় আৰু অসমত অসম মানে কি আৰু তোমাৰ অসম বুলি জানা হ'লে তোমাৰ জুবিন দা আহিব ফাৰ্ষ্টত।
হয় - হয়।
অ',
অ', অ',
সেইকাৰণেতো চবক জুবিন দাই ভাল পাই আছিলে আৰু জুবিন দাক
অ', অ', হয় - হয়।
আৰু জুবিন দা কৈছিলে পলিটিক্স নকৰিবা বন্ধু।
অ, এই পলিটিক্স মোকো ভাল নালাগে তোমাক ভাল লাগে নেকি পলিটিক্স।
এ মোক ভাল নালাগে কি দিলে পলিটিক্সছে তোমাৰ তোমাৰ অলপমান বৰ অ, অলমান বৰষুণ পৰিলে তোমাৰ বানপানী লাগি যায় হা। আৰু তুমি কোৱাচোন নিজে কোৱা তোমাৰ পেট্ৰলৰ দাম ইমান বঢ়াব লাগে নেকি হা।
খুন্দিলে বানপানী হ'লে ভাল হয় আমাৰ এই পথাৰতে মাছ কেইটা ওলাই মানে
হয় হয় ক'ত দুইহেজাৰ পোন্ধৰ তোমাৰ চিলিণ্ডাৰটো চাৰিশ টকাত পাই আছিলে ক'ত আজি তোমাৰ বাৰশ তেৰশত পোন্ধৰশ
হয়-হয়।
তিনি হাজাৰ চিলিণ্ডাৰ পাই আছে হা।
অ
তোমাৰ ৰিচাৰ্জ ভৰোৱাৰ টাইমত কিমান কম আছিল আজি তোমাৰ ৰি চাৰ্জ ভৰাওতে তোমাৰ তিনিশ টকা লাগে
হয় তিনিশ থ্ৰী ফিফটি তাৰপিছত এইটো একমাহ নিদিয়ে টুৱেণ্টি এইট দেজ
অ হ আৰু তোমাৰ ইনকাম কলো বন্ধ কৰি দিয়ে তোমাৰ একদিনতে হে এইটো কি হয় এইটো মানে স্কেমো হয় তোমাৰ লোটাছ স্কেম কৰিছি তোমাৰ হয় নে নহয়
হয়
আৰু আজিকালি চবৰ টেক্স লৈ আছে তোমাৰ
হয় সৰু মৰো বস্তুৰ পৰা অ যিকোনো বস্তু চবৰ টেক্স চব টেক্স
তোমাৰ মানে মানে বাচ লুটিব লাগে মানে গভমেন্টক
হয় হয়
অ কি কৰিবা আৰু এনেকে সেকাণে জুবিন দাই ভাল পোৱা নাছিলে এইকাণে জুবিন দাই গান বনাইছিলে পলিটিক্স নকৰিবা বন্ধু
অ
মন্ত্ৰী এম এলে চব পাপৰ সমা থক
হয় হয়
অ মন্ত্ৰী এতিয়া পাপৰ হয় কবা গলি
অ তুমিও জুবিনদাৰ ডাঙৰ ভক্ত নেকি
অৰে মই বহুত ডাঙৰ ভক্ত এই জুবিনদাৰ বাপ্পা অ
অ মইয়ো চেম
মানে জুবিন দাৰ কাৰণে চব বস্তু কৰিব পাৰো মানে
হয় হয়
অ বাচ শ্যামকালো তুমি এইবাৰ বাহিৰত ওলাই দিয়া জিন্দা মাৰি দিম তাক মই
অ
অ
এইটোতো হয়
তাক তাক এইটো পানীতে ডুবাম যেনেকে জুবিন দাক ডুবাইছিলি
অ বানপানীৰ অসমৰে বানপানীত
অসমৰ বানপানী নলাত সোমাই দিম
অ
অ আৰু যিমান যিমান যিমান বিল্ডিঙৰ হাগাৰ লেট্ৰিন পানীৰ চব তাতে সোমাই দিম
অ মৰি থেকাক কেলা
অ
অ কি কৰিবা আৰু ভাত চাত নাই নাই ভাত চাত পোৱা নাই তোমাৰ মানে এই বৰষুমতে ইমান তোমাৰ টাইম হ'ল মানে বাট চাত খাব টাইমেই নহয় আৰু
অ
অ দিয়া ৰাখো দিয়া অ অকমান মই অকণমান আৰাম কৰোঁ।
এই কণী আন কিনা আবাৰ দুটা কণী।
এ অকমত